হেল্ল', হেল্ল'?
অ, মাতো শুনি পাইছ।
অ, পাইছো, পাইছো, পাইছো ঠিক কৰিছা নমস্কাৰ।
হা?
নমস্কাৰ।
অ, নমস্কাৰ, নমস্কাৰ।
এ, আজি কেনেকুৱা বতৰ আজি।
আজি বতৰতো অলপ ঠাণ্ডাই বাৰু ইমান গৰম পৰা নাই বৰষুণ দি আছিলে অলপ আৰু।
অ, আমাৰ ইয়াতত বৰষুণো, বহুত বৰষুণ আজি মানে গুৱাহাটী গৈছো। মই আহ মানে অ, বৰষুণত তিতি লগা হলো মানে গা অ, কামাই ডক্টৰৰ ওচৰত গৈছিলোঁ।
আচ্ছা, আচ্ছা।
মোৰ মানে সেইয়ছে অ, মোৰ, মূৰৰ বিষ।
আচ্ছা, আচ্ছা।
ব, মূদৰ বিহ মানে সেইটো কাৰণে গ'লো সেই নাকৰ বে নাৰ মানে সে আছে। মানে ব্লক থকা বুলি কৈছে সেইটো কাৰণে আৰু মানে কি বা এতিয়া সেই দিছে, দৰব দিছে খাই আছো পাছত হয়, সেইটোৱে।
এতিয়া ভাল পাইছে?
এতিয়া ভাল পাওঁ বুলি কমানী আছে অলপ, অলপ।
অ', অ'।
তুমি কি কৰিছা?
মই এনেই আছিলো।
অ, কৰা নাই।
নাই, নাই, একো কৰা নাই এনেই, আছিলো কৰিবলগীয়া আজি নাই মানে একো।
অ', অ'। তাকে সেইটো আজি বতৰটো ভালেই বাৰু ন।
অ, আজি বতৰটো ঠাণ্ডা মানে আকৌ ওলাই যাবহে লাগিছিল মোৰ।
কি লাগিছিলে?
ক'ৰবাত বোলো ওলাই যাবহে লাগিছ
নাই নাই আজি কি খাব লগা মানে তোমালোকে এতিয়া মা এতিয়া মাংস খোৱা চিকেন খোৱা সেইবিলাক খাব পাৰা আৰু ৰুটি আৰু চিকেন। জ্বলা চলা দি বেছি কৰি তেনেকে খাই দিবা আৰু। খোৱা নাই নহ তোমালোকো ব্ৰা ব্ৰাহণ ন তোমালোকে উম, মুৰ্গী মাংসটো খোৱা নে?
অ', খাওঁ আৰু মাজে মাজে।
অ', তোমালোকৰ দেউতাহঁতে খাই নে নেখাই?
খাই খাই।
অ', আমাৰ ইফালে চোন কিবা বেলেগহে এনে
অ', এই কিছুমানে খাই কিছুমান নাখায়
অ', অ', সেইটোৱেইতো। গাহৰিতো তো নাখায়ে ন?
অ', এইটো নাখাওঁ বাৰু এনেই মানে নিজৰ ওপৰত কথা আৰু, নাখাওঁ নাখাওঁ।
উম, নাখাবা নাখাবা, নিজৰ ধৰ্মটো নকৰিবা আৰু ন।
অ', তাকে।
অ', এনেই খবৰ ভালেই আৰু আপোনাৰ?
অ', আপুনি হৈ গ'ল যে আকৌ তুমি তোমাৰ পৰা।
অ', তোমাৰ?
এ ময়ো ভাল নাই ভালেই দিয়া। আছে আৰু। ভাল বুলিও ক'ব নোৱাৰি বেমাৰ হৈছে ভাল। বহুত মূৰৰ বিষ জানা নে মোৰ। একদম মানে, যদি ওচৰত কোনোবাই চিঞৰে মোৰ মানে কি যে হ'ব কেনেকুৱা লাগে।
আচ্ছা আচ্ছা।
বহুত বিষ আৰু, মূৰৰ বিষ বেছি ডেঞ্জাৰ বিষ আৰু এনেকুৱা আৰু।
কি বেছিকে মানে, বেছি বেয়াকে বিষায় নেকি।
উম, মানে কাণ কাণ কাণৰ বিষাই, কাণৰ পৰা মূৰলৈকে এডাল নাৰ্ভ থাকে যে সেইডাল নাৰ্ভ নাৰ্ভ ডাল টানে মানে, সেইকাৰণে মোৰ মানে চৰ্দি মোৰ আজি সৰুৰ পৰা ডাঙৰে হ'লো ন মোৰ চ নাকেৰে চৰ্দি মানে এই যে চৰ্দি লাগে যে সৰু ল'ৰা ছোৱালী যে এনেকে লাগে, মোৰ এনেকে চৰ্দি লাগ বনাই আজিলৈকে, এই যে নাৰ্ভ সেইকাৰণে কৈছে আৰু ডক্টৰে কৈছে। সেই নাৰ্ভডাল ব্লক হৈ আছে সেইটো কাৰণে তোমাৰ অপাৰেচন এটা হ'ব সৰু, মই বুলো অপাৰেচন নকৰোঁ মেডিচি যি দৰৱ আছে খাব পাৰি খামেই আৰু। অপাৰেচন কৰিব মন নাই আৰু, ভয় লাগে নে।
অ', মানে সেই মূৰ বিষটো মানে নৰ্মেল নহয় মানে এইটো আমাৰ নিচিনা?
এনে নৰ্মেল নহয় মোৰতো বেছি।
আচ্ছা।
বহুত বেছি আৰু মানে উম, আজি গুৱাহাটী গ'লো দে আহি পেলাই ইমান অলপ টাইম শুব নোৱাৰো তেতিয়াহ'লে আৰু মই থাকিলো আৰু দিন ৰাতিটো গোটেই ৰাতি কষ্ট পাব লাগিব। আহি পেলাই অলপমান বিশ্ৰাম কৰিলো আৰু, মাৰ লগতে গৈছো।
অ'।
মায়েও নোৱাৰে অলপ, ইয়াত আকৌ বৰষুণ দিলেহ বৰষুণতে তিত-তিলো, মানে এনেই সেইকাহুণেহে অলপ বেছি গার্ত, মানে জ্বৰ-জ্বৰো লাগিছে গাটো অলপ।
অ', অ', তালকে কিহত, কিহত যোৱা, পাছত
অ', বাছত যাও। এছ টি চি চলে আমাৰ এইফালে, উম, পুৰা মানে য়্যওম মালিগাঁও মালিগাঁওক লেকি গৈছো, মালিগাঁও উই আদাবাৰী দেখাইছো ডক্টৰ, উম, আদাবাৰীৰ ন্যাই ডক্টৰ ভালনে?
অ-অ কি হস্পিতেল নে-নে এনে হেৰি
নাই ক্লিনিকত, ক্লিনিকত দেখুৱাইছো, হস্পিতেল নহয় বাৰ তেওঁৰ, এ-এন-টিৰ ডক্তৰ হয়
অ-অ
নাই এইয়া আৰু তেওঁ, মানে ধুনীয়াই চাই আৰু বয়সীয়াল মানুহজন মানে ব্যৱহাৰে ইমান ভাল লাগে নহয় ডক্টৰ মানে তুমি মানে গোটেইখিনি কথা ক'ব পাৰা আকৌ কিছুমান ডক্টৰ আছে বা ভয় লাগে ন' ক'ব কাৰণে কিছুমান যিটো কথা ক'বও নোৱাৰি গালি পাৰিব কিবা কৰিব এনেকুৱা লাগে
ডক্টৰ বিলাকে কিন্তু ব্যৱহাৰটো ভালেই হয় বাৰু প্ৰায়, কিছুমানে বেয়া থাকে
কিছুমান বেয়া থাকে, কিছুমান বিলাক কি জানা চৰকাৰী বিলাকত বেয়া থাকে চৰকাৰী যিবিলাক মানে, গভমেণ্টৰ ডক্টৰ সেইবিলাক ভাল নহয় সেইবিলাকৰ ব্যৱহাৰ বিলাক ভাল নহয় তুমি যদি এওঁলোকৰ তাকে তুমি যদি প্ৰাইভেটত যোৱা তোমাক ব্যৱহাৰ ভাল কৰি দিব
উ-উ
হয়নে?
তাকে-অ
এইবিলাক কিয় কৰিব লাগে হয় নে নহয়? ব্যৱহাৰটো নিজৰ
দৰমহাটো, পাই যে সেইকাণে মানে হেলপ হেৰিয়া হৈ গৈছে
উম লেবেল বাঢ়ে আৰু সিহঁতৰ, এইতো কিয় কৰিব লাগে চাত থবৰ সেইবিলাক কৰিব নালাগে, যত যেনেকুৱা ন', তাত তুমি পইচা পাইছা কিহৰ কাৰণে? কামে এইটো চৰকাৰে তোমাক পইচা দিছে তুমি, এ-মানে ৰোগীক চোৱা, কাৰণে এনে ব্যৱহাৰ যদি, মানে নিজৰ চেম্বাৰত গ'লে ভাল ব্যৱহাৰ, মানে মেডিকেলত গ'লে ভাল ব্যৱহাৰ নকৰাইতো-তো বেয়া কথা ন
অ তাকে-তাকে এনে তোমালোকৰ তাত মেডিকেল আছে নাই?
আছে-আছে আমাৰ ইয়াতে বহুত ডাঙৰ মেডিকেল এখন আছে শুৱালকুছি মেডিকেল বুলি কয়, এই বাঁপ-ৰে বেলেগ বনাই আছে কিন্তু
বনোৱা হোৱাই নাই নিকি?
ব আগতে এখন আছিলে সেইখন অলপ সৰু আছিলে আকৌ সেইখন ভাঙি দিলে ভাঙি পেলাই এইখন নতুন বনাই আছে এখন, সেইখন ভাল বনাইছে
অ, আমাৰখনতো দুহেজাৰ, দহ মানতে কমপ্লিট হ'ল
অ, দহ মানতে
উম-উ'ম অই-ডাক ভালেই এতিয়া আৰু, বম-টাঙন আমাৰ ঘৰৰ সন্মুখতে
ঔ-অ, ঠিকেই আছে, পতুককে দৌৰি মাৰি যাব পাৰা আৰু তুমি
অ আমাৰ হস্পিতাল উম, কিন্তু আকৌ আমাৰ একো বেমাৰ-চেমাৰ নহয় আকৌ
দিয়া-দিয়া ভগৱানে ভালে ৰাখক, আৰু একো হ'ব নালাগে বেমাৰ-চেমাৰ হোৱাতো বেয়া দিয়া
খালি যাওঁ কোনোবা চিনাকি মানুহৰ কিবা বেমাৰ-আজাৰ হ'লে খবৰ ল'ব যাও এনে নিজৰ একো তাত কাম নাই
হয় নিকে, সেইথিক কে আছে কিনো বেয়াতো ভালে হৈছে, তুমি যাব লগা হোৱা নাই যে তোমালকে দিব লগা হোৱা নাই এত্যিয়া উম-উম মিয়প ধন্যবাদ দিয়া আৰু ভগৱানক, নাই-আঙত তেনেকুৱা দিন আহা নাই আৰু মোৰো মানে মৌৰ নাছিলে মৌও মানে মোৰে এতিয়া এনেকুৱা মানে মূৰৰ বিষটোৱে খাইছে মোক মানে এনেকুৱা বিষায় জানানে মই মানে মানে কি কবা আৰু কাৰৰ লগত কথা পাতি বা কোনোবাই মোক মাতিলেও মই গালি পাৰু ম মজৰে মাৰ অ অশান্তি লাগে তাতে আৰু কোনোবা যদি মাতে নহয় মানে মই ভানটিবা স লাগে নাখা খাব ইচ্ছা নাই নাখাওঁ আৰু মই ভাতে নাখাওঁ যা কেনেবা মাতিলে অশান্তি লাগে ভাইটিহঁতে কি কৰিছে তোমাৰ তোমাৰ ভাইটি কি কৰিছে
সি পঢ়ি আছে নেকি?
অ' অ' আজি ক'তো ওলাই যোৱা নাই তুমি?
আজি নাই নাই ক'ত ও যোৱা নাই ঘৰতে আজি।
অ' অ' বতৰো বেয়া দেচো ন।
অ' বৰষুণ দিছে যে, এতিয়া অলপ চলপ দিয়ে আছে।
অ' এতিয়া বাৰু নাই আমাৰ ইয়াতে।
অ'।
অলপ চলপ বাৰু, কালি মই আহ মই যোৱাকালি ভাবিছো ফোন কৰিম নেকি? য়ে তুমি য়ে আকৌ তুমি মানে সেইকাৰণে নকৰিলো তুমি ক'বাত গ'লা নেকি বুলি ভাবি নকৰিলো আৰু।
কি কিমান টাইমত?
অ' এইটো টাইমতে।
নাই এইটো টাইমত মই প্ৰায় ঘৰতে থাকোঁ।
অ' অ' তোমালোকৰ ওচৰ, অ' কোৱাচোন।
মেছেজ হেৰি মানে মেছেজএটা দি ল'বা, তাৰপিছত কৰিবা।
অ' অ' অ' মই ভাবিছো তুমি বিজি মানে ব্যস্ত থাকিব পাৰা ন। মানে ল'ৰা মানুহ ন ব্যস্ত থাকে আৰু এইটোৱে।
মেছেজ এটা দি ল'বা, তেতিয়া মোক কৈ দিম পাৰো নে নোৱাৰো।
অ' অ' তুমিও দিবা কেতিয়াবা। কি কৈছিলো অ' অ' মই কৈছিলো যে বজাৰ তোমালোকৰ ওচৰ বজাৰৰ ওচৰতে নে দূৰত অলপ? বজাৰ যে এইবিলাক মানে বজাৰ হয় যে
অ' বজাৰ আছে ওচৰতে আছে এক কিলোমিটাৰ মান যাব লাগে।
এ এক কিলোমিটাৰ হ'লে দূৰে ছোন। দূৰ নহয় উম তুমি গাড়ী লৈয়ে যোৱা আৰু ন? মটৰ চাইকেল লৈয়ে যোৱা আৰু ন?
অ'।
কি লৈ যোৱা?
তাকে মটৰ চাইকে স্কুটি এনেকে লৈ যাওঁ।
মটৰ চাইকেল অ' অ' ঠিকে আছে দে। আমাৰো আমাৰ ঘৰৰ ওচৰতে বজাৰ আমাৰো এনেক কে মানে আজিকালি ৰাস্তাৰে শনিবাৰে বহে প্ৰত্যেক শনিবাৰে বহে আৰু দিনত নে ৰাতি? ৰাতিও থাকে।
ৰাতিপুৱা নটাৰ পৰা সন্ধিয়া ছটা সাতটা লৈকে।
অ' আমাৰ ইয়াতে নন ষ্টপ বজাৰ থাকে চলিয়ে থাকে। বজাৰ, আৰু কিবা পাচলি চাচলি উম পাচলি চাচলি লাগিলে আকৌ অ' ৰাস্তা ৰাস্তা বা টৰে গৈয়ে থাকে বেপাৰী বিলাকে চিঞৰি চিঞৰি, তেওঁলোকৰ পৰাই লয়। আছে আছে ধৰা মাছৰ পৰা বা বাকী যি মানে মানে চবজি কেঁচা চব্জি চব আহে আৰু।
উম উম।
উম মানে চব খিনি পাওঁৱেই আৰু বাটতে পাওঁ আৰু বেলেগত বজাৰত যাব লগা এনেকুৱা নাই আৰু। দেওবৰীয়া বজাৰ আছে এখন দেওবৰীয়া বজাৰ, সেইটো বহুত দাম কম মানে বস্তু বিলাকৰ দাম।
আমাৰ বাৰু হেৰি কি বুলি কয় আমাৰ ঘৰৰ পৰা পাঁচ কিলোমিটাৰ দূৰত চাপৰি আছে বাৰু আমাৰ।
অ' চাপৰি মানে?
তাতে চাপৰি মানে কেনেকুৱা আৰু নাই আৰু খেতি চেতি আছে আৰু চব্জি তবজি বিলাকৰ অলপ ডাঙৰ এৰিয়া আৰু।
উম, উম পথাৰ গতিকে পথাৰ। পথাৰ কয় নে কি?
পথাৰ টো বেলেগ।
উম, হুম।
পথাৰতো পথাৰতো ধান খেতি বা কিবা কিবি এইবিলাক হয় এইটো চাপৰি খেতিতো চব্জি পাচলিবিলাক হয়।
অ', অ'।
উ।
আমাৰ ইয়াতে কিবা কয় সেইটো।
পথাৰটো আমাৰ কি বুলি কয় মেইন বিজনেছটো এইটোৱে আমাৰ পথাৰ।
পচা
উম। এবাৰ মই হেৰি ইন্টানচিপ আছে সেইকাৰণে যাব পৰা নাই এনেই মই যাওঁ এইবিলাক মানে।
তুমি যোৱা নেকি।
অ', উম মই টেক্টৰ চেক্টৰ চলাও নহয়।
হয় নেকি বাবা দি এই বা ভালে, ভালে।
ভাল বাৰু কথা নৰা মানুহ চব জানিব লাগে ন। এ মোৰ মোৰ কথা সুধিই আৰু। অ', অ', কেতিয়াবা লাগি যাব ন হঠাৎতে কোনোবা দেউতা নোৱাৰিলে।
অ', মানে কেতিয়াবা ড্ৰাইভাৰটো অ', কেতিয়াবা ড্ৰাইভাৰটো নাহিলে মই গুচি যাওঁ।
উম, হুম এইকো নহয় বাৰু জানাটো বেয়া কথা নহয়। এই মোৰহে একোৱেই নাজানিলো মই। মই একোৱেই নাজানো এই চলাব স্কুটিখন কি হ'ব স্কুটিখন চলাইছিলো এদিন এ উ অলপ দুদিনমান আগতে চলাইছো পাৰিছিলো সেইদিনা আকৌ দুদিনমান পিছত আকৌ চলালো চাল পেল মই ভাবছো পাৰিমেইতো আৰু এনেক ভাবিপেলাই চালালো পিফালে পিছৰফালে এটা ল'ৰা বহাই লৈছো আৰু মানে সিও মানে মানে মাতি লগ নাপায় আৰু মানে মইও লগ নাপাও সেনেকুৱা আৰু তাৰপিছত অ', মানে স্কুটিখন পুৰা উৰাই দিছো চল্লিশত ঘুৰাই দিছো এনেকে চিট
অ'।
কি গৈ পেলাগে বহুত ডাঙৰে হ'ল আৰু ত মূৰৰতো গ'ল হাততো গ'ল আঠুতো গ'ল।
তেনেকে তৰ লগ লগ মেডিকেলত নিলে সিদিনাই নে সেইদিনা পৰা আৰু চাবিয়ে নিদিয়ে মোৰ হাতত
হেৰি কি বুলি কয় চলাই মাজে, মাজে, মাজে, মাজে চলাই থাকিবা আহি যাব।
অ'। আমাৰ ইয়াতে জেগা আছে বাৰু চলোৱা মানে ব্ৰক্ষ্মপুত্ৰ নদীৰ পাৰত বালি চৰ আছে নহয়।
বালিচৰত মানে চৰাব পাৰি আৰু আহ তথাপি মানে তাত চলাব লাগে মোৰো ভুল হ'ল বাৰু মই বাটত চলাব নালাগিছিল মেইন হাইৱেত
অ', উম, প্ৰথম শিকিলে ফিল্ড চিল্ডত চলাব লাগে অলপ।
অ', ফিল্ডত চলাব লাগে মই বুৰ্বকামি কৰিলো তাৰপিছত